হেল্ল' হয়, শুনা পাইছে?
অঁ', -পাইছো, নমস্কাৰ।
নমস্কাৰ জনালো দেই।
হয়-হয়।
কি কৰিছে?
মই ভাত খাই উঠি বহি আছো।
অ', ভাত খাই উঠি খোজ কাঢ়িব লাগে, কিয় বহি আছে আপুনি?
ভাত খাই উঠি আধা ঘন্টা আপুনি যদি- আহ', -বহি দিয়ে।
উমঁ।
ইয় গা খনত তেতিয়াও ভাল।
নহয় এনেই মই শুনামতে ভাত খাই উঠি অলপ- খোজ-চোজ কাঢ়িলে অলপ হজম হোৱাত শক্তি হয় বুলি শুনিছিলো মই।
অঁ', -হয়। তেনেকুৱাও কৰিব পাৰি, নহ'লে বা আপুনি যদি ইয়গাখনত বহি দিয়ে তেতিয়াও- আপোনাৰ ভাল হয় মানে হজম হৈ যায় বুলি কয়।
যদি আপুনি খোজকাঢ়িব নোৱাৰে।
টো হয় বাৰু, কি খালে আজি ভাতৰ লগত?
আজি মই ভাতৰ লগত তিতা ভাজি খালোঁ। তিতা কেৰেলা আৰু লগতে ভেন্দি আলু ভাজি। দাইল আৰু ভাত।
আৰু আপুনি বনাইনে কোনে বনায়?
নাই নাই মই আজি বনোৱা নাছিলো আজি মোৰ সৰু ভন্টি জনীয়ে খা বনাইছিলে। কেতিয়াবা মই বনাওঁ যদি তাই বনাব নোৱাৰে। কেতিয়াবা মায়েও বনায় তেনেকুৱা নহয় আমাৰ ঘৰত সকলোৱে বনায়।
কি বনাই ভাল পাই পিছে আপুনি আপোনাৰ ফেভৰেট ডিচ এনেকুৱা কিবা?
অ', মই বিশেষকৈ আপোনাৰ পনিৰ বনাই বিৰাট ভাল পাওঁ।
হয়, মাংস নাখায় নেকি আপুনি?
অ', মাংস মই তেনেকে ভাল নাপাওঁ। আগতে খাইছিলো এতিয়া মন নোযোৱা হৈ থাকিলে আৰু।
হয়।
উম।
পনিৰ বনাই আপুনি অ' কেনেকুৱা ধৰণৰ পনিৰ বনাই আপুনি? পনিৰৰো বহুত কেইটা থাকে ন কিবা পালক পনিৰ। কিবা কিবা কিবি এনেকুৱা নামবোৰ পাহৰিছো থাকে ন কিবা কি বনাই আপুনি পনিৰৰ?
হয়, হয় মই কালি চাহী পনিৰ বনাইছিলো।
চাহি পনীৰ কি হয় এইটো বস্তুটো কেনেকে বনাই?
অ', চাহি পনীৰ বনাব কাৰণে আপুনি বিশেষ একো কৰিব নালাগে আপুনি প্ৰথমতে কি কৰিব লাগে আপোনাৰ মগজ তাৰপিছত ৱাটাৰমিলনৰ গুটি মানে তৰমুজৰ গুটি থাকে নহয় সেই। তাৰপিছত লগতে আপোনাৰ সেইখিনি পেষ্ট কৰি ল'ব লাগে মানে মিক্সিত অলপ গুড়া কৰি ল'ব লাগে পেষ্ট বনাই ল'ব লাগে। তাৰপিছত আপুনি ইপিনে ধৰি লওঁক আপুনি আসদৈ গাখীৰ ক্ৰীম এইবোৰ মিক্স কৰি পিনে আপুনি পনিৰ সেনেকেই বনাব লাগে আৰু।
হয়, এনে ৰংটো কেনেকুৱা হয় এই পালক পনীৰৰ?
পালক পনিৰৰ ৰংটোতো আপোনাৰ সেউজিয়াই হ'ব ন। কিন্তু চাহি পনিৰৰ ৰংটো আপোনাৰ অ', হেৰি থাকে অলপ বগা বগা হৈ থাকে আৰু গাখীৰৰ নিচিনা। গাখীৰৰ দৈ দিয়া চব্জিবোৰ যেনেকৈ বনাই তেনেকুৱা। অ'।
মই পিছে মাংস বনাই ভাল পাওঁ আপুনিতো মাংস নাখায়ে। মাংস যদি খালে হয় মই খুৱাব পাৰিলো হয় আপোনাক কেতিয়াবা বনাই কেনে।
অ', অ', খুৱাব পাৰিলে হয় বাৰু কিন্তু মই মাংস খোৱা বাদ দিলো নহয়। আপুনি পিছে কি মাংস বনাই খুৱাই বেছি ভাল পায়?
মই এনে বেলেগক খুৱাব লাগিলেতো আহ গাহৰি মাংস বনাই কেনে খোৱাই ভে বেছি ভাল পাওঁ। কিন্তু কেতিয়াবা মুৰ্গীৰ মাংসতো মাংসও বনাওঁ কিন্তু গাহৰি প্ৰিয় আৰু মোৰ।
অ', আপোনাৰ গাহৰি মাংস প্ৰিয়, প্ৰায়বোৰ মানুহৰে আজিকালি গাহৰি মাংসটো খুব প্ৰিয়।
হয়, মই সেই প্ৰায়বোৰ মানুহৰ ভিতৰতে এজন। মোৰো খুব প্ৰিয় হয় মই বিভিন্ন ধৰণে বনাই খাই ভাল পা পাওঁ ধৰক আপোনাৰ এই বেম্বু চুট হওঁক বা লাইশাক হওঁক। এই, সকলো বস্তুৰে ভাল লাগে আচলতে, গাহৰি মাংসটো নিজৰে টেষ্ট এটা আছে ধুনীয়া। সেইটো মানে আপুনি দালি দি গাহৰি মাংস বনালেও ভাল লাগিব, সেনেকুৱা ধৰণৰ কথা আৰু।
অ', হয় মই বাৰু গাহৰি মাংস আগতে যেতিয়া খাইছিলো তেতিয়া বহুত ধৰণৰ খাই পাইছো যেনেকৈ তিলৰ গাহৰি। তিল দি বনাই অ' আৰু লগতে আপোনাৰ পিঠগুৰি বড়োস সকলে খুব বনাই, তেওঁলোকৰ মানে এইটো অ' মানে পিঠাগুৰিৰ চবজিটো সিহঁতৰ মেইন বুলিয়ে ক'ব পাৰি।
খুব খাই মানে সিহঁটি।
আপুনি যদি আগত তে, যদি গাহৰি মাংস খাইছিলে তেতিয়া হ'লে আজিকালি কেলে এৰিলে বাৰু কিবা বেমাৰ-আজাৰৰ কাৰণে নে বা নিজেই মনৰ পৰা ভাৱ এটা আহিল যে এৰিব লাগে বুলি?
হয়, হয়, মোৰ তেনেকুৱাই ধৰণে অলপমান হ'ল, মানে মোৰ নিজৰ মনৰ পৰা মানে কি হ'ল মই মানে অলপ হেৰি, কি বুলি কয়, শাওনৰ মাহ পালিছিলো, এতিয়া শাওনৰ মাহ যিহেতু চলি আছে
ত', আগতেও মই তিনিবছৰ আগতে শাওনৰ মাহ পালি সেইবাৰ মানে দুই মাহৰ কাৰণে শাওনৰ মাহ লাগিছিলে। ত', মই দুই মাহে মানে মাংস, মাছ খোৱা নাছিলো। তাৰপিছত গাহৰিতোও তেনেকে খোৱা পৰা নাছিলে তাৰপিছত লাহে-লাহে কি হৈ গ'ল মই মানে দেখিলে ঘীণ কৰা হ'লো, ঘীণ নহয় একচুৱেলি মানে দেখিলে মানে এনেকুৱাও হয়, মানে বেয়া লাগে। আৰু গাহৰি মাংসটো মই কেঁচাকৈ এনেওঁ চাব নোৱাৰিছিলোঁ আগতেও কেঁচাকৈ চালে মানে মোৰ অলপমান অ, হেৰি, আবুক-আবুক লাগে। বাকী এনে খোৱাত খাইছিলো, মোৰো প্ৰিয়য়ে আছিলে। বাকী এতিয়া মই আজিকালি মানে মাংস দেখিলে বেয়া লাগে গোন্ধ পোৱা হ'লো, তেনেকুৱা হৈ কাৰণে মই খাব নোৱাৰা হৈ থাকিলো বাকী বাৰু তেনে একো বিশেষ নাই যে, মই এইটো কাৰণে এৰিছোঁ, সেইটো কাৰণে এৰিছোঁ।
তো হয়েই এতিয়া মাছ, মাংস নাখালেতো বাৰু ভালেই হয়। কিন্তু এতিয়া আমি যিহেতু কলি যুগৰ মানৱ হয়, যিহেতু সেয়েহে এতিয়া আৰু মাংস নাখালেও থাকিব নোৱাৰো, কিন্তু নিয়মতে নাখালে ভাল বস্তু বস্তুটো, যিহেতু ভগৱানে আমাক দিছে, বহুতো শাক-পাচলিৰ পৰা আদি কৰি। বহুতো শস্য আছে। সেইবোৰেদি আমি পেট ভৰাব পাৰো, এই পেট ভৰাবৰ কাৰণে আমি বেলেগ জন্তুক মাৰি কেনে আমি ভক্ষণ কৰাটো, হয়তো মানে এইটো, পাপৰ যোগ্য আমি।
ভাল কথা নহয় বুলি ভাবে নেকি আপুনি?
ভাবোঁ কিন্তু মানে নোখোৱাকৈও থাকিব নোৱাৰো।
হয়, হয় মানে অভ্যাসৰ ওপৰত কথা। এতিয়া আমাৰ সৰুৰ পৰা খাই খাই অভ্যাস হৈ থাকিলে কাৰণে আমি এৰিবলে টান পাওঁ বা এৰি দিব নোৱাৰো, তাৰে সোৱাদটো থাকি যায় কাৰণে। কিন্তু কিছুমানে যোনবিলাকে আপোনাৰ নোখোৱাকৈ আছে সৰুৰ পৰা নাখায় তেওঁওলোকে বহুতো তেনেকুৱা আছে, এইটো অভ্যাসৰ ওপৰত হয় আমাৰ এতিয়া আহ, পৰিস্থিতি আৰু আমাৰ মানে হেৰিটোয়ে মানে কি বুলি কয় এইটো পৰিৱেশটোয়ে তেনেকুৱা আমি সৰুৰ পৰা খাইছো কাৰণে আমি এৰিব নোৱাৰো। এতিয়া যেনেকে আপোনাৰ সাগৰৰ পাৰৰ মানুহবিলাকে খুব বা নদীৰ পাৰৰ মানুহ বিলাকে খুব মাছ খায় তেওঁলোকৰ সেইটো পৰিৱেশ সিহঁতে তেওঁলোকে মানে মাছ খাই খাই ডাঙৰ হ'ল গতিকে তেওঁলোকে মাছৰ সোৱাদটো ভালকৈ বুজি পায়। বুজি পাইছে নে? এতিয়া যেনেকে কিছু কিছুমান জেগাত তেনেকুৱাও হয় যেনেকে আলাচকাৰ নিচিনা জেগা তাতে কি হয় আপোনাৰ বহুত বেছি বৰফ পৰে ঠাণ্ডা থাকে তেওঁলোকৰ মানে বেলেগ একো খাবলৈ অপচন নাই তেওঁলোকে অকল খালি কি হ'ব মাংস পুৰাৰ মাংস এইবোৰ কাটি মেলি শুকুৱাই থৈ দিয়ে সেই মাংস সিহঁতে বনাই পিনে সিহঁতে খায়। বা মাছ আপোনাৰ শুকান অ', তেনেকুৱা খায় সিহঁতৰ এইটো পৰিৱেশ। হয়, সিহঁতে সিহঁতেৰ যোনটো পৰিৱেশ তেওঁৰ লগত ঢাল খাই পিনে তেওঁলোকৰ খোৱ খোৱাতটোও তেওঁলোকৰ তেনেকুৱা।
উম সেইটোতো হয় কিন্তু আমাৰ পৰিৱেশটোতো সকলো বস্তুৱয়ে খাব পৰা পৰিৱেশ বুলি ভাবো মই। শাক-পাচলিও আমাৰ ইয়াতে বহুত ধুনীয়াকে হয়।
হয় হয় আমাৰ অ' ক'ব গলে উত্তৰ পূৰ্বাঞ্চলত আমি সকলো ধৰণৰ শাক শাক-পাচলি পাওঁ সেউজীয়া শাক-পাচলি বহুত বেছিকৈয় আমাৰ হয়। আমি বিভিন্ন ধৰণৰ শাক-পাচলি খাব পাৰো বা আমাৰ ঘৰত যদি একো নাথাকেও তে তেতিয়া বনৰীয়া শাক কেইডালমান বুটলি আনি পিনেও আমি চব্জি বনাই পিনে খাব পাৰো তেনেকুৱা হয় বাৰু।
শাক-পাচলি খালে মানুহৰ মানে দেহটো মানে ঠাণ্ডা হৈ থাকে আপোনাৰ সতেজ হৈ থাকে মাছ মাংস খালে আপোনাৰ বহুতো মানে বেমাৰ আজাৰৰো সন্মুখীন হব লগীয়া হয় কেতিয়াবা কাৰণ বেলেগ জীৱৰ গাত মানে উ বেমাৰ আজাৰ বোৰ হয় ন আৰু সেই মাংস খাই দিলে আমাৰো বেমাৰ আজাৰ হোৱাৰ মানে চান্সটো থাকে। কিন্তু শাক-পাচলি তেনেকুৱা নহয় শাক-পাচলি খালে আমাৰ দেহটোও মানে সতেজ হৈ থাকে সদায়।
অ', হয় বাৰু বেমাৰ আজাৰ কম হয় আৰু শাক-পাচলি খাবও লাগে আমাৰ ভিতৰত ভিটামিন আমাৰ দৰকাৰ হয় শাক-পাচলি প্ৰচুৰ পৰিমাণে আপোনাৰ ভিটামিন পোৱা যায়।
উম কিন্তু আজিকালি শাক-পাচলিবোৰতো আপোনাৰ ভেজাল আহি গৈছে ন শাক-পাচলিবোৰো আজিকালি পিয়ৰ শাক-পাচলি নাপায় সকলো আপোনাৰ সাৰ দিয়া শাক-পাচলি হওক বা কিবা এণ্টিবায়টিক মাৰা বহুতো ঔষধ ব্যৱহাৰ কৰে আজিকালি বাক কিছুমানে এনেকুৱা কৰে যে কেঁচা বস্তু এটা পকাবৰ কাৰণে বা ফল মূলৰ কথাই কৈছো আম হওঁক কল হওক সেইবোৰ কেঁচাকে কাটি লয়হে আৰু বিজনেচৰ কাৰণে কিবা ঔষধ মাৰি দিয়ে এক ঘন্টাৰ ভিতৰত পকি যায় এনেকুৱা ধৰণৰ শাক-পাচলিতো আপোনাৰ মানে বস্তু বস্তুবোৰ শাক-পাচলি খুব বেছি দুই তিনি দিনৰ কাৰণে থাকে চিঙাৰ পিছত কিন্তু সেইবোৰ বজাৰত বিক্ৰী কৰিবৰ কাৰণে কিবা ঔষধ ব্যৱহাৰ কৰে যোনটোৰ কাৰণে আপোনাৰ পোন্ধৰ বিশ দিনলৈ সেইটো মানে বেচিব পাৰে। তেনেকে সেই বহুতো মানে এ ঔষধ ব্যৱহাৰ কৰা দেখা যায় আজিকালি। তাৰ পৰাও মানুহৰ বেমাৰ হয় কিন্তু।
হয় হয় আৰু শাক পাচলি ভালেই ৰাখি খিবৰ কাৰণেও আপোনাৰ কিছুমান ঔষধ দিয়া হয়, তেনেকুৱাও হয়্ যাতে বেছি দিনলেকে ষ্ট'ৰ হৈ থাকে।
উম।
হয় হয় বহুত ধৰণৰ ভেজাল হয় বাৰু কিন্তু কি এই তেন তাৰ মাজতো কিছুমান এনেকুৱা শাক পাচলি আছ য'ত আপোনাৰ ঔষধ ব্যৱহাৰ নহয়, যেনেকৈ এতিয়া আপোনাৰ ধৰি লওঁক ক'ব গ'লে কাচকল, কাচকল কলফুল হয়, তেওঁ এইবোৰত আপুনি কেনেকৈ আপুনি অ' এটা ইনজেকন দিব। এইবোৰ আপোনাৰ সতেজেই পোৱা যায়, গতিকে আমি এইবোৰ বস্তু খাব লাগে বেছিকৈ যোনবোৰত আপোনাৰ ৱ মানে ঔষধ দিব নোৱাৰে তেওঁলোকে। ইঞ্জেকচন এটা বা তেওঁলোকে একো ধৰণৰ অ' মানে মিলাব নোৱাৰে তেনেকুৱা বধৰণৰ শাক পাচলি আমি নিজে প্ৰচুৰ পৰিমাণে খাব লাগে। তেনেকৈ এতিয়া আপোনাৰ ধৰি লওঁক কচু বা সেউজীয়া শাক। যোনবিলাকত আপোনাৰ শাক বোলা বস্তুতটো এনেকুৱা বস্তু হয় য'ত আপোনাৰ একো ঔষধ বা এ এমনিয় এইবোৰ মিলাব নোৱাৰে।
হে, মোৰ মতেত' পৰাপক্ষত য' মানে ঘৰত নিজেই যদি অলপ চলপ নিজে খাব কাৰণে খেতি বাতি কৰি তেনেকে শাক পাচলি ৰুই কেনে নিজে খোৱাই মোৰ মত তে বেটাৰ অপচন আৰু কিনি খোৱাতকৈ।
সেইটো বাৰু হয়, কিন্তু আজিকালি মানে আপোনাৰ এনেকুৱা হৈ গৈছে যে আপোনাৰ মানুহৰ মানে থাকিবলৈ জেগাডখৰ নাইকিয়া হৈছে, অকল খালি ঘৰ টো মানে ঘৰটোয়ে কিছুমানেটো আপোনাৰ আজিকালি ফ্লেটতে থাকে, তাতেতো আপোনাৰ ৰুবৰ কাৰণে বা বাৰী এখন কৰিব কাৰণে জেগা নহয়, শাক পাচলিৰ কাৰণে। গতিকে মানুহে আৰু বজাৰৰ পৰাই খাব লগীয়া পৰিস্থিতি পৰে আজিকালিতো বহুত ধৰণৰ বস্তু আপোনাৰ যেনেকুৱা আগতে কঠালৰ গুটি আমি কিনিবলে কিনি আনি পিনে নাখাইছিলোৱে। ঘৰৰে আপোনাৰ গছৰ লগা কঠ কঁঠালৰ গুটি তেনেকৈ খাইছিলোঁ কিন্তু আজিকালি মানে ইমানেই অভাৱ হৈ পৰিছে, সেই কঁঠালৰ গুটি ত' আপুনি বজাৰত গ'লে মানে কিবলে দেখা পাব।
হয় হয় খুব সুন্দৰ কথা কৈছে আপুনি। ভাল লাগিলে কথা পাতি। আজিলে শুভ ৰাত্ৰি নহ'লে নে?
অঁ অঁ ঠিক আছে ঠিক আছে ধন্যবাদ শুভ ৰাত্ৰি। অঁ শুভৰাতি।